হেল্ল'
হেল্ল'
অঁ কি খবৰ? হেল্ল'
হেল্ল'
অ শুনি আছ নে নাই? শুনি আছা না? হেল্ল'!
অ অহ।
অঁ কি খবৰ?
মোৰ আছো দে। তোৰ কি খবৰ?
আছো আৰু। ভাল বেয়াৰ মাজেৰে চলি। কি কৰি আছিলি?
এয়া আছো তাই পঢ়ি আছে। আৰু মই আছো আৰু ওচৰতে।
উম পঢ়ি আছে?
পঢ়া মানে কি কবি আৰু, ইমান পঢ়াত মনে নিদিয়ে চোন। আজিকালি আৰু এই আমাৰ নিচিনা পঢ়া নহয় নহয় সিহঁতৰ।
হয় দে আগৰ শিক্ষা ব্যৱস্থা আৰু বৰ্তমানৰ শিক্ষা ব্যৱস্থা চালেতো তোৰ চকু কপলাত উঠিব এতিয়া। যি অৱস্থা হৈছে, আমাৰ সময়ত বেলেগ এটা মানে পৰিৱেশ আছিল শিক্ষাৰ। হয় নে নহয়? এতিয়া নাই আগতে মুখস্থ কৰি নগলে তোৰ ছাৰে জেঙেৰাই কোবাইছিল ত' মা কয় ন বেতৰ আগত বিদ্যা বোলে।
উম।
কিন্তু এতিয়া যদি কিবা এটা গালিও পাৰে খঙতে তেতিয়াহ'লে সেইটো এটা ডাঙৰ মানে প্ৰব্লেম সমূহ হৈ যায় সকলোৰে কাৰণে।
অঁহ অভিভাৱক দৌৰি যায়।
অভিভাৱক দৌৰি যায় প্লাছ সেইটোৰ ওপৰত এটা ডাঙৰ মানে
ডাঙৰ কথা হৈ পৰে।
মানে বহুত ডাঙৰ প্ৰ প্ৰব্লেম হৈ গৈছে এতিয়া
হয়।
তাকে এতিয়া আৰু সেই আগৰ দিনও নাই দেচোন।
আমিনো মোবাইল ক'ত পাইছিলো, মোবাইল আমি পোৱা নাছিলো সিহঁ তে দেখোন মোবাইল বেছি।
এতিয়া, এতিয়া যিমানে আধুনিক হৈ যায় আছে মানুহৰ লগতে শিক্ষা ব্যয়ৱস্থাও সিমানে মানে বেয়াৰ ফালে যাই আছে।
বেয়াই হৈছে।
ত' আগতে সেইটোয়ে আগতে না টিভিয়ে ভালদৰে চাব পাৰাইছিলো না মোবাইল চুব পাইছিলো। ত' গতিকে পঢ়াৰ প্ৰতি গুৰুত্বটো মানুহৰ বেছি আছিল।
বেছি আছিল।
ত এতিয়া তোৰ মোবাইলতে ব্যস্ত, টিভিত ব্যস্ত আৰু এই ডিজিটেল হোৱাৰ পিছৰ পৰাতো আৰু বেছিহে প্ৰব্লেম হৈছে। অবশ্যে ভালো হৈছে দেচোন কিবা এটা। আগৰ হিচাপত চাব গ'লে এতিয়া বহুত খিনি ভাল হৈছে তই ঘৰতে বহি পেলাই তই আজিকালি এটা পৰীক্ষা দিব পৰা হৈছা ঘৰত বহি তই অ ঘৰত বহি তই অনলাইন ক্লাছৰ মানে সেই সুবিধাটো লব পৰা হৈছা।
উম কিন্তু ত ত' তাৰ ফলতো বেয়া প্ৰভাৱো আছে ন কাৰণ শিক্ষক এটাই সন্মুখত বহি যিটো শিকাব ল'ৰা ছোৱালীয়ে যিটো বুজিব বা বুজি পাইছে নে নাপাইছে সেইটো গম পাব। এতিয়াতো সেইটো বস্তু নাই। আৰু ল'ৰা -ছোৱালী মোবাইলৰ ওপৰত ইমানে বেছি নিৰ্ভৰশীল যে শিক্ষক টিউচন দিয়া যায় টিউশচন দিয়া স্বত্ত্বেও তাৰমানে এ মোবাইলৰ ওপৰতে নিৰ্ভৰ কৰে।
মোবাইলৰ ওপৰত নিৰ্ভৰ কৰে মানে মেইন কথাটো হৈছে কি চাহ এতিয়া আজিৰ সময়ত কি হৈ আছে আজিকালি কিমান তোৰ অনলাইন কিছুমান ক্লাছ হৈ আছে। আজি যদিটো তই কিবা এটা চা বিষয়ৰ ওপৰত ভালকে জানা ত সেইটোৰ ওপৰত তই এটা টা মানে ধৰ তই গণিতটো ভালকে শিকাব জানা ত গণিতৰ ওপৰতে তই কেমেৰা চেমেৰা লগাই ধুনীয়াকে ভিডিঅ' বনাই কিনে ত সেইটো পাব্লিছ কৰি আছা।
উম
ত' সেইটোৰ ফলত কি হৈ আছে, তোৰ দুটকাহ উপাৰ্জন হৈ আছে আৰু তোৰ পৰাই উ দহজনে শিকিব পাৰি আছে বস্তুতটো
হয় মই বুজিছো সেইটোৰ ফালৰ পৰা লাভটো ঠিকে আছে, কিন্তু ল'ৰা ছোৱালী বুজি পালে না নাপালে।
এতিয়া তাৰে শুনা মতেতো তাৰে মাজতে কিছুমানে বুজিও পাই আছে। বুজি নাপালে বোলে আৰু ক্লাছো কৰে মানে অনলাইন এনেকুৱা সি আৰু তেতিয়া সিহঁতে কিবা ব্যৱস্থা আছে আৰু তেনেকুৱা।
অঁ
হ'লেও সেই আগৰ দিন আৰু আজিৰ দিন বহুত বেলেগ আগতে শিক শিক্ষাগুৰু বুলি ক'লে তাৰমানে বেলেগ এটা শ্ৰদ্ধা আছিল ৰাস্তাত দেখিলে ভৰিত ধৰি সেৱা কৰিছিলো কিন্তু এতিয়াতো তোৰ সেয়া কৰা দূৰৰ কথা দেখিলে মই নিজে দেখা পাইছো মানে কিছুমানে নামাতাকে যাব বিচাৰে আমি বাৰো দেখিলে দেচোন এবাৰ হলেও মাতটো দিওঁ কিন্তু কিছুমানেতো সেইটোও মানে টান পায় এতিয়া শিক্ষাগুৰু সন্মান কৰিব পাহৰি গৈছে মানুহে
উম সৰু সৰু ল'ৰা ছোৱালীৰ মানতে মাজতে যে মানে সি ভক্তিখিনি আছে ডাঙৰৰ প্ৰতি সন্মান ভক্তি আৰু ডাঙৰ খিনিৰ একো নাই সৰু ল'ৰা ছোৱালী খিনিকে শিকাবি বাকি কিন্তু ডাঙৰ খিনি সেইখিনি নুবুজে
উম আৰু বেছি সমস্যাটো হৈছে মই ভাবো তোৰ এই মানে যিটো ইংৰাজী মাধ্যম হৈছে সেই ইংৰাজী মাধ্যমতো বহুত কিছু এই বোৰ বহুত ভালো হৈছে আৰু বহুত বেয়া প্ৰভাৱ পৰা যেন লাগে মোৰ ল'ৰা ছোৱালী বিলাক বেছি বেছি মানে লাগাতকৈ বেছি জানা হৈ গৈছে
উদন্দ হৈ গৈছে
যিটোৰ কাৰণে তাৰ মানে তই সিহঁতক একো ক'বই নোৱাৰা
তাকে উদন্দ ল'ৰা ছোৱালী বিলাক
পাৰিলে তাৰমানে তোকে বেয়াকে কব
সেইটোৱে।
সন্মানটো আচলতে মানে তোৰ নোহোৱা হৈ গৈছে ন। মা নুহে মানুহক সন্মান কৰা যিটো বস্তু আজি আজি ডেতটো কাক শিকাব কচোন তই চবেই যেতিয়া মোবাইলটোলে ব্যস্ত হৈ থাকে কোনে কাক শিকাব। ত সেইটোৰ কাৰণে সিহঁতে নাজানে যে কাক কেনেকে সন্মান কৰিব লাগে। শিক্ষাগুৰুক কেনেকে সন্মান কৰিব লাগে ডাঙৰক কেনেকে সন্মান কৰিব লাগে চব মানে নোহোৱা হৈ গৈছে।
উম, আৰু তোক আজিকালি চাবি চবে ডাঙৰ ডাঙৰ সেই অট্টালিকা বিলাকত থাকে কিন্তু ইটো ঘৰৰ লগত সিঘৰৰ মাত বোল নাই। শিক্ষটোতো আৰম্ভণি ঘৰখনৰ পৰাই হয়। ঘৰৰ ভিতৰতে ল'ৰা ছোৱালী অলপমান থাকে খেলিবও নাযায় আমিতো আগতে বাহিৰত খেলিছিলো। শিক্ষা বস্তুটোতো অকল বিদ্যয়ালয়টো নহয়। ইস্কুলতো নহয় কিন্তু ল'ৰা ছোৱালী কাৰণে আজিকালি লগ সংগও নাই খেলা ধূলাও নাই মোবাইলতে যে সমাপ্ত
চা তাতো এটা কথা আছে মোবাইলত মোবাইলত সমাপ্ত মানে কি সিহঁতক ইমান বেছি মানে এটা বুজা দি দি ছে ন স্কুলৰ ফালৰ পৰা যে এইখিনি কৰিবই লাগিব স্কুলত গলে মস্ত এটা বেগ লৈ যায়। আমাৰতো সেনেকুৱা নাছিল ন আগতে। ত সিহঁ তে যিখিনি আজৰি সময় পায় সেইখিনি আজৰি সময়ত অলপ নিজকে তাৰ মানে ব্য স্ত কৰাৰ কাৰণে চেষ্টা কৰে এই মোবাইলৰ জৰিয়তে হওক বা টিভিৰ জৰিয়তে হওক ত আমাৰ সেই সময়ত কি আছিল পঢ়াটো ঠিকে আছিল। প্লাছ ইমান প্ৰেছাৰ নাছিল বৰ্তমান যিমান মানে প্ৰেছাৰ দিছে। হয় নে নহয় সেই বুজাটো নাছিল আমাৰ মুখস্থ খিনিও ঠিকে কৰিছিলো বা চব ফালে ঠিকে আছিল খোৱা লোৱাৰ ফালৰ পৰা একো ভেজালি নাছিল আমি সময় পাইছিলো সেইকাৰণে খেলিবৰ কাৰণে সময় পাইছিলো পঢ়াৰো সময় পাইছিলো। কিন্তু এতিয়া তোৰ চব ফালে মানে ভেজালি হৈ গৈছে পঢ়াটো ভেজালি খাদ্যটো ভেজালে। চব ভেজালে স্কুলৰ পৰা স্কুলৰ পৰা আহি সিহঁতে সময় না পায় আৰু টিউচনত গুচি যায় টিউচনৰ পৰা আহি ভাগৰ অলপমান যি পঢ়িলে পঢ়ে নহলে শুই থাকে, যিখিনি সময় পায় অলপ সময় মোবাইলটো চাই ব্য স্ত হৈ থাকে কাৰণ মাক বাপেকৰ সময়ে নাই ছোৱালীৰ লগত ল'ৰা ছোৱালীৰ লগত কথা পতাৰ কাৰণে।
নাই নাই সময় নাই।
সিহঁতে যিখিনি সময় পায় সিহঁতে অফিচৰ পৰা আহি মবাইলটো লাগি থাকিব। ঘৰত যদি পাঁচজন মানুহ আছে পাঁচোতাৰে মোবাইল আছে চবে মোবাইলতে যেতিয়া ব্যস্ত হৈ থাকিব সেই বাচ্ছটোৱে কি কৰি থাকিব সিও অবেয়েশ্লী সেইটো বস্তু দেখি দেখি সিও সেইটোৱে শিকি লৈছে না সিও সেইকাৰণে মোবাইলটোতে ব্যস্ত হৈ থাকে। এতিয়া চব ক্ষেত্ৰতে তোৰ আগৰ আৰু বৰ্তমানত চাব গ'লে তই আচৰিত হৈ যাবি শিক্ষাটো এতিয়া যিটো ঘটনা ঘটি আছে শিক্ষাক লৈ পেলাই তই শিক্ষাটো ভাল বুলি কেনেকে তই এতিয়া কবিচোন বৰ্তমানত
নোৱাৰি।
কিম কিমান কিমান জনে এইটো তোৰ আত্মহত্যা কৰিলে? ওঠৰজন নে কি হল হয়নে নহয়? এই এই পেপাৰ পেপাৰটোৰ ফাদিল হোৱাৰ পিছত। ত তই এনেকুৱা ঘটনা তই পঢ়ি কি লাভ আছে বৰ্তমান সময়ত। তয় আশা দি কিনে কিবা এটা আশা লৈ কিনে পঢ়িবি পৰীক্ষা দিবি- তই জানা যে তই তাতে নব্বৈ শতাংশ পাব লাগে। কিন্তু, সিটোৱে যেতিয়া তই এইটো বাহিৰত ওলাই যাব পেপাৰ চবে- পাব ত তয় তাৰপিছত তই চুইচাইদ নকৰি কিনে কোনে চুইচাইড কৰিব কাৰণ সিহঁতৰ ফেমিলি- যিটো পৰিয়াল আছে সিহঁতে কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছে এটা আশা আছে- কিমান ধাৰ দুপাৰ কৰি তাক পঢ়াইছে।
উম' হয় হয়।
সেইকাৰণেটো ওঠৰৰজননে কি এতিয়ালৈ বোলে আত্মহত্যা কৰিলে। যিটো এটা ডাঙৰ মানে- কেনেকুৱা এটা দুখ লগা ঘ চলি আছে বৰ্তমান পৰিস্থিতিৰ।
উম' বৰ দুখ লগা হৈ গৈছে। পিছৰ কথাবিলাক ভাবিলে ভয়ে লাগে।
তাকেতো এতিয়া কি হয়, শিক্ষা ব্যৱস্থা আমাৰ- সমাজৰ ব্যৱস্থা ক'ব কোনফালে গতি কৰে ভগৱান জানে আৰু। ভাল হোৱাটোৱে বিচাৰোঁ চবফালে যি হয়।
উম'
সেইটোৱে আৰু বাকী ইহঁতক অলপ পঢ়া চঢ়াই গুৰুত- ত দিবি আৰু খেলা ধূলাটো টোৰ- থাকিবই দেচোন মোবাইল চোৱা থাকিব তাৰে মাজতে অলপ পঢ়া চঢ়াটো গুৰুত্বতটো দিবি আৰু। ইতিয়া আজি কিবা এটা ঘটনা- আজি কিবা এটা ঘটনা ঘটিল বুলি যে আৰু আমি এ পঢ়িনো কি লাভ আছে এনেকুৱা এইটো হ'ব বুলি হাত- সাৱতি থাকিলে টো নহব ন।
নহ'ব, চাই আছো বাৰু। চেষ্টা কৰি আছো, তাইও পঢ়ি আছে।
উম' তাকে। ঠিকে আছে দে তেনেহলে, অঁ খালো দে।
দে ঠিক আছে দে।